অ, কোৱাচোন?
কি কৰি আছা?
আছিলো এনেই।
অ',
তুমি কি কৰি আছা?
মই এনে আছিলো ৰবা শুই।
অঁ অঁ
উম, ভাত খালা?
অঁ খালো ৰবা ভাত, তুমি খালা?
নাই নাই খোৱা নাই ৰব এতিয়ালৈকে খামহে অলপ পিছত আৰু।
অঁ তাকে,
বাকী খবৰ ভাল নে?
আহ ভালে দিয়া, আছো আৰু, তোমাৰ পিছে ভাল নে?
উম আৰু ভালে ৰ'বা।
অঁ
উম বাকী এতিয়া উম পঢ়া শুনা কেনেকুৱা চলি আছে?
এ পঢ়া শুনা ভালে চলি আছে ৰ'বা এতিয়া। এতিয়াটো, বন্ধয়ে চলি আছে এতিয়া।
অঁ অঁ গৰমৰ বন্ধত ক'ত ফুৰিব গলা নে নাই?
যোৱা নাই ৰ'বা এতিয়ালে এনে গাঁৱত আহি গাঁৱৰ ফালে আহিছো বাকী যাম বুলি ভাবিহে আছো।
উম উম মানে গৰমৰ বন্ধ দিলেতো ফুৰি ভালে লাগে ন?
উম ফুৰিব যায় ভাল লাগে বাৰু, এতিয়া গাঁৱত আহিছো গাঁৱৰ পৰিৱেশটো অলপ- চাই আছো কাৰণ গাঁৱতো অহা নাযায় তেনেকে, ত' গাঁৱত আহি অলমান-
উম গাঁৱত মানে বহুত ভাল লাগে দিয়াচোন, এতিয়া গাঁৱত শান্ত পৰিৱেশটো মানে বা- ইমান ধুনীয়া বহুত গছ গছনিও আছে তাতে, বা বতাহ চতাহ বহুত- অঁ সেই হয় থাকে ন।
উম সেইটোৱে গুৱাহাটীত যিটো হে গৰম তা সেইবাবে গাঁৱলৈ আহি দিলো।
উম তাকেতো এইকেইদিন যিমান গৰম দিছে একদম মানুহ থাকিব নোৱাৰা কৰি দিছে।
তাকে তুমি পিছে তোমাৰ কি বন্ধ নে কি তোমাৰও।
উম উম বন্ধ দিছে ৰ'বা আমাৰো কলেজ, আঠ তাৰিখৰ পৰা বন্ধ দিলে।
অঁ তুমি পিছে ক'বালৈ গ'লা নে যোৱা নাই এতিয়ালে ফুৰিবলৈ?
নাই ৰবা ভাবিহে আছো ময়ো মামাহঁতৰ ঘৰত এনেকৈ যাম আৰু লগৰ বোৰৰ লগত- ণে অকমান ওলাই যাম বুলি ভাবিছো।
অ অ তাকে এতিয়া কোন কোন ফালে ফুৰিব যাম বুলি ভাবিছা এনেই।
কি কৈছা শুনা নাই!
এনে ফুৰিব যাম বুলি কৈ কোন ফালে ফুৰিব যাম বুলি ভাবিছা এনে গৰম বন্ধত।
অঁ গৰম বন্ধ এতিয়া ভাব- অঁ মানে মতে ন কৰ'বাত লগৰ কেইজনৰ লগত খানা খাম বুলি ভাবিছো আৰু মামাহত- তৰ ঘৰতে যাম বুলি ভাবিছো এনেই ভাবা নাই ইমান।
অ
উম, সেইটোৱে। মানে উম গাঁৱততো এনেই যাই বহুত ভাল লাগে দিয়াচোন, আৰু- বিহুৰ সময়ত গাঁৱত যাই বেছি ভাল লাগে ন।
হয় গাঁৱত যিটো বিহু এইটো আমাৰ চহৰৰ- তুলনা কৰিবলে গলে ওলোটা গোটেইখিনি- তাতে বেলেগ ধৰণে বিহু হয়, ইয়াতে আকৌ- গাওঁৰ বিহুটো বিহুটো পুৰা ওলোটাই হয়। চহৰত আৰু গাওঁত চাব গলে।
উম ঠিকে কৈছা, মানে বহাগ বিহুত- তো আমাৰ চহৰ বোৰত বেছিকৈ আৰু- এ মঞ্চ বিহু বিলাকত বেছি গুৰুত্ব দিয়া হয় দিয়াচোন, কিন্তু গাঁৱত আৰু নিয়ম নি - সকলোবোৰ মানি একদম ভালকৈ পালন কৰা হয় বিহুত, মানে বেছিকে ব'হাগ বিহুত। টো আৰু।
উম,
উম, সেইটো কাৰণে।
তুমি পিছে গাওঁ, তুমি পিছে গাঁৱৰ বিহু চাই পাইছনেে নাই গাঁৱত গৈ?
উম উম, পাইছো মই মানে, আমাৰ চহৰত থকাতকে সঁচা ক'ব গ'লে গাঁৱতে বেছি ভাল লাগে গাঁৱত কাৰণ, এতিয়া গৰু বিহুৰ দিনাখনে চাবাচোন আমাৰ ইয়াতে চহৰততো ক'ব গ'লে কাৰো গৰু নাথাকেই, কিছুমান ভিতৰুৱা যোনবিলাক জাগা থাকে। সেইবিলাক জেগাত আৰু, নেপালী মানুহ বহুত থাকে ন' সেইবিলাকৰ থাকে, এতিয়া আমাৰ বাকীবোৰত নাথাকে সেইকাৰণে গাঁৱত বেছিকৈ গৰু বিহু এইবিলাকতো, গাঁৱত টো চাই ভাল লাগে ন'
হয় তেনেহলে ত' গাঁৱত গ'লে গৰু বিহুুৰ দিনা, নদীত নি গা ধুৱাই। তেতিয়া গৰুক গা ধোৱা হয়, সেইবিলাক চাই ভাল লাগে গাওঁত বিহুৰ টাইমত।
উম, ঠিকে কৈছা আৰু, মানে এনেকুৱা পুখুৰীৰ ওচৰত লৈ যাই পেলাই এনেকুৱা গৰু বিলাকক গাত মানুহে মানে সকলোৱে প্ৰায় ৰাতিপুৱা সময় খিনি গাঁৱৰ মানুহ বিলাকে সেয়ে কৰি থাকে মানে সকলোৱে ঘৰে ঘৰে তুমি যাবা চাবা, মানে এনেকৈ গৰু ছাগলীবোৰক গা ধুৱাই থাকে নতুন নতুন পঘা বান্ধে। মানে মাহ হালধিৰে গা ধুৱাই এই সকলোবোৰৰ মানে চাই বহুত ভাল লাগে নীতি নিয়মবোৰ যেতিয়া আইতাহতে আমাক বুজাই দিয়ে।
উম, ধুনীয়া কৈছা তুমি দৃশ্য চাই ভাল লাগে সেইকাৰণে, মই ভাবো যে মানুহে হওক গাঁৱত, যাব লাগে বিহু টাইমত। এতিয়া বহুত নজনা কথা শিকিব পাৰিব আৰু, নিয়ম নীতি বিলাক বা
উম, ঠিকে কৈছে আচলতে এতিয়া ক'ব গ'লে চহৰৰ মানুহবিলাক বহুত ব্যস্ত হৈ পৰিছে দিয়াচোন নিজৰ কাম কাজত। হওক বা ল'ৰা ছোৱালীৰ পঢ়াশুনাতে হওক, কিন্তু মইয়ো ভাবো যে আমি নিজৰ জীৱনৰ পৰা অকমান সময় উলাই এনেকুৱা মানে আমাৰ মানে নতুন প্ৰজন্মক আহ গাঁৱত গৈ পেলাই আমাৰ বিহুটো নীতি নিয়মবোৰ মানে দেখাই দিয়া বা শিকাই দিয়া এই সকলোবোৰ দায়িত্ব আমাৰ ডাঙৰ বোৰৰে ন'।
হয়, আমি ইহঁতে শিকাই দিলে সিহঁতে গম পাব এতিয়া তোমাৰ ধৰা বিহু অ', তেনেকে পালন কৰা হয় গাঁৱত এইবিলাক গোটে বুজিব সিহঁতে।
উম, ঠিকে কৈছা আচলতে নহ'লেবা তেওঁলোকেউনো কি, যদি সৰুৰ পৰা এনেকুৱা চহৰতে থাকে একো নাজানে আমাৰ বিহুতোক কি আমাৰ বিহুতটো কেনেকৈ পালন কৰা হয়, মানে কি কি আছে তাত। তেওঁলোকক পিছত ডাঙৰ হলে, কোনোবা জনে কোনোবা মানে বেলেগ তেওঁলোক লগৰবোৰে জানে তেওঁলোকেতো লাজ পাব যিমান হলে কাৰণ অসমীয়া হিচাপে বা অসমত থকা হিচাপে যদি, বিহুৰ কথা নাজানোটো বহুত লাজ পাব লগা কথা আচলতে।
হয়, এ সকলোৱে শিকাব লাগে যে, ল'ৰা ছোৱালী বিলাক লৈ যাব লাগে। বিহু টাইমত গাঁৱত নি তাৰ গাৱঁৰ পৰিবেশ দেখাব লাগে। গাৱঁত কেনেকে বিহু হয়, ত' তেনেকে দেখালে সিহঁতি নিশ্চয় শিকিব। তেতিয়া সেইটো বিষয়ে
তে পিছে তুমি এনে কঙালী বিহৰু সময়ত গা-গাঁৱত যোৱা নে নাই?
নাই কঙালী বিহুৰ টাইমত তেনেকে যোৱা নাযায়, বাকী বহাগ বিহুৰ, মাঘ বিহুৰ টাইমত যাওঁ।
অ', হয় নেকি কিন্তু মানে সঁচা ক'ব গলে কঙালী বিহুটো ভাল লাগে গাঁৱত কাৰণ আমাৰ ইয়াতে চাবাচোন কাৰো খেতি পথাৰ নাইয়ে আমাৰ চব গাওঁ অঞ্চলতে খেত খেতি পথাৰত যোনবিলাক আকাশ বন্তি জ্বলোৱা হয়। আহ মানে শস্যৰ ভাল উৎপাদনৰ কাৰণে য যতে মানে, আহ পোক পতংগই হওক বা বানপানীয়ে শস্য ধ্বংস নকৰে মানে সেইবিলাক, নিয়ম নীতিবোৰ আইতাহঁতৰ মুখৰ পৰা শুনি বা, দেখিও বহুত ভাল লাগে বা নিজে কৰিবও পাৰো আমি গাঁৱত গ'লে।
মই এইটো বিষয়ে যাই কেনে গাঁৱত পিছে দেখা নাই খেতিৰ এনেকে জ্বলোৱা। আমাৰ ইয়াতেতো আমাৰ তুলসী ৰুই কেনে তাতে, বাত তাতে চাকি দিয়া হয় ত' এনে, শুনিছো গাঁৱৰ যি আমাৰ বিহু পাতে তেনেকে শুনিছো বাত দেখা নাই মই আজিলৈ।
অ সেইটোয়ে আৰু আম তুলসীৰ পুলিতো বাৰু আমাৰ চহৰোৰ অঞ্চল বোৰত, তটো মানে দিয়া হয় মানে এনেকুৱা তুলসী তা মানে এটা ৰুই, ওচৰৰ ভেটি এটা বনাই তাতে চাকি দি মানে শৰাই এখন দি। মানে সেই সকলো নিয়ম নীতিবোৰ কৰিও ভাল লাগে আৰু চাইও বিৰাত ভাল লাগে ন।
হয় ঠিকে কৈছা আৰু সেই বিলাক, চাৰে ছাই মেনে তাত কিন্তু মই ভাবিছো গাঁৱত যদি মই গৰুৱা কঙালী বিহু নথাগে আৰু মানে, কঙালী বিহুৰ বিষয়ে জানিব পাৰিলো হয় কিন্তু তুমি যিটো কলা যে এনেকা পথাৰত তোমাৰ আকাশ বন্তি জ্বলোৱা হয় ত সেইবিলাক দেখিলে ভাল লাগিলে মই, এইবাৰ যাবলৈ চেষ্টা কৰিব লাগিব এতিয়া নহয়তো ময়ো এইবিলাক উপভোগ কৰিব পাৰিম।
উম ঠিকেই ঠিকে যাবা মানে, বিহুত প্ৰত্যয়েকটো বিহুত এবাৰ হ'লেও যাব লাগে দিয়াচোন গাঁৱত আমি তেতিয়া আমি। বহু খিনি কথা শিকিব পাওঁ বা নজনা বহুখিনি কথা জানো দিয়াচোন।
হয়। তুমি যেনে বহাগ, কাক কি ক'ব কৈছিলা। মোক কি কৈছিলা।
অঁ, মানে এনে মাঘ বিহুৰ কথা এনে কি কি জানা তুমি কোৱাচোন?
মাঘ বিহুত তেনেকে ধৰা মই জানোঁ যে এতিয়া সকলো আঁ মই যেতিয়া গাঁৱত যাওঁ গাঁৱত ঘৰলে ধৰা গাঁৱৰ সকলো ডেকা সকলে মিলি ধৰা বিহুৰ তিনি চাৰি দিন আগতে মেজি বনায়। তাৰ পিছদিনা যোনদিনা আমাৰ বিহুৰ আগদিনা। আগদিনা ৰাতি সকলোৱে সেই তাতে মেজি তাতে ভোজ ভাত খায়। পিছদিনা তোমাৰ ধৰা মেজি জ্বলাই জ্বলাই কেনে অগ্নি দেৱতাক। আগত প্ৰণাম জনাই তাৰ পৰা। সকলোৱে ঘৰত পিঠা পনা বনাই ত ওচৰ চুবুৰীয়া ঘৰত গৈ বিহুৰ পিঠা জলপান আদি। খোৱা হয় ত' যেনেকে মোৰ মই জনাততে বিহুতটো পালন কৰা হয় আমাৰ মাঘ বিহুতটো।
অ অ সেইটোয়ে আচলতে, মানে আমাৰ গোটেইকেইটা বিহুৱে বহুত উম, মানে আনন্দ উৎসাহেৰে পালন কৰা হ'য় দিয়াচোন আৰু মাঘ বিহুতোটো মানে ক'ব গ'লে ভোগৰে উৎসৱ হৈ যায়। মানে বহুত ভাল লাগে বা পিঠা-চিঠা ঠাও যে বনাই আমাৰ মা হঁতে হওক বা আইতাহঁতে বনাই বা মইও বনাও দিয়াচোন। মানে চেষ্টা কৰি চাইছোঁ যাতে পাৰা হও অকমান, যিহেতু মানে এইটো আমাৰ পৰম্পৰা হয়। আমাৰ বিহু বিলাকৰ পিঠা বনোৱাতোটো। মানে শিকাটো ভাল।
হয় হয় সকলোৱে শিকিব লাগে নিজে আচ্ছা, সকলোৱে যদি এতিয়া শিকে তোমাৰ ধৰা সেইটো পৰম্পৰাটো মাৰে তেতিয়া মা হঁতে নোৱাৰা হ'ব ত, তোমালোকে যে পৰম্পৰাটো আগুৱাই নিব পাৰিবা যদি শিক কি থাকা ত' এইটো শিকিব লাগে মই ভাৱোঁ সকলো ছোৱালীয়ে।
ও ছোৱালী বুলি নহয় আচলত তে ল'ৰাই শিকাটো বেয়া নহয়। শিকিব পাৰে যদি মন কৰে আৰু মানে ভাল লাগে বনাই কেনে তেতিয়া নিজৰ এটা অভ্যাস হৈছে বা এটা নতুন-নতুন কাম মানে শিকা এটা হেৰি হ'য় ন'।
হ'য়, হেতো হয় তোমি ঠিকে কৈছা , অ' শিকিব লাগে। মও তেনেকে লাৰু- চাৰু বনাব জানোঁ, কিন্তু তোমাৰ ধৰা পিঠাটো অলপ দিগ্‌দাৰ হ'য়। সেইটো বনাইও পোৱা নাই, চেষ্টাও কৰা নাই পিছে।
উম-উম ঠিকে, বনাব লাগে আৰু ভাল লাগে মানে নিজৰো মনটো ভাল লাগে দিয়াচোন, তেতিয়া কৈ ভাল লাগে যে মই বনোৱা পিঠা হ'য়, মই বনোৱা পিঠা হ'য়।
সেইটো হয় বাৰু, নিজে কিবা এটা বনালে সেইটো স' সকলোৰে আগত কৈ, কৈ ভাল লাগে কাৰণ এইটো তুমি চেষ্টা কৰি বনোৱা হ'য় ন', এইটো প্ৰথমবাৰটো এইটো বনালে সকলোৰে ভাল লাগে ক', সকলোৰে আগত কৈ কিনে।
উম তাকে, দিয়া পিছে আজি ৰাখিছোঁ ন'হলে।
অ'-অ' ঠিক আছে দিয়া।
দিয়া।